অ', কোৱাচোন।
শুনিচানে?
অ', কোৱাচোন, অ', শুনিছো কোৱা কোৱা। কোৱাচোন শুনি আছো মই।
কি কৰি আছা?
এনে এ আছো বহি আছো। বহি আছো মোবাইল চাই কিনে কিনো কৰিম আৰু। তুমি কি কৰি আছা? তুমি কি কৰি আছা?
শুনিছা?
অ শুনিছো কোৱা কোৱা তোমাৰ মাততো মানে ভালকে অহা নাই যে সেইকাৰণে, কোৱা।
অ এতিয়া শুনি আছা ন?
অহ শুনি আছো কোৱা।
অঁ ভাত চাট খালা?
নাই খোৱা, তুমি?
মোৰো কোৱা নাই ৰব এনে বহিছিলো আৰু। নাই এনে আছিলো সেইকাৰণে ভাবিলো তোমাৰ লগত অকমান কথা পাতো আৰু।
কি কথা?
এনে অকণমান। সামাজিক মাধ্যমৰ বিষয়ে মানে ছচিয়েল মিডিয়া এইটো যোনটো আমাৰ একদম অমান নহলে নচলাই আহিছে মানুহবিলাকৰ তো সেইটোয়ে এনেই কথা পাতো বুলি ভাবিলো। তুমি কেনেকৈ ব্যৱহাৰ কৰা কি কৰা?
হয় একদম ঠিক হৈছে দেই আজ মানে সামাজিক মধ্যমটো আজিকালি মানে বহুত লাগতিয়াল বস্তু হৈ গৈছে, বিশেষকৈও তোমাৰ ছাত্ৰ ছাত্ৰী মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে আজিকালি বেছিকে লগে আৰু বা লৰা ছোৱালীবিলাকৰ আৰু, এইটো জোনটো মানে জেনেৰেচন মানে আজিৰ মানে আজিকালি ল'ৰা ছোৱালী বিলাক লাগে আৰু বেছিকে সামাজিক মাধ্যম।
আজিকালি ল'ৰা ছ ছোৱালী মানে এতিয়াতো এই একদম বাচ্ছা বাচ্ছা বিলাকেও ফোন নহলে একো নোখোৱা হৈছে চোন যে কিবা এনেকৈ ইউটিউবত কিবা নহয় কিবা কাৰ্টুন লগাই দিব লাগিবনে খুৱাব লগা হৈছে বাচ্ছাবিলাকেও ন নেৰা হৈছে আজিকালি
উম একদম ঠিক হৈছে আজিকালি মানে সৰু ছোৱালী ল'ৰা ছোৱালী বিলাকো মানে ধৰা তোমাৰ এবছৰীয়া দুবছৰীয়া এবছৰীয়া দুইবছৰীয়া বুলিয়েই নহয় আজিকালি স ছয় সাত মাহ ল'ৰা ছোৱালী বিলাকও মানে মানে মোবাইল যেতিয়ালৈকে কাৰ্টুন নাছাই তেতিয়ালৈকে নাখায়ে আৰু এনেকুৱা আৰু কাৰণ মই এতিয়া চকুতে দেখা মানে দেখি পাইছো মোৰ ভাগিনটোৱে মানে মোবাইল নোচোৱাকে নাখায়ে আৰু
সেইটোয়ো আজিকালি বেয়া হৈছে কাৰণ এতিয়া চাবা এনেকুৱা সৰু সৰু ল'ৰা ছোৱালী বিলাকে বুজি নাপায় হয়তটো ভাল নে বেয়া তেওঁলোকে নিজৰ মনোৰঞ্জনৰ কাৰণে অ কথা পাতি মানে এইবিলাক সেই কৰে দেখাই থাকে ত' তেওঁলোকে চাই এ থাকে। ত এটো ডাঙৰ বিলাকে এইটো বুজিব লাগে আৰু এনেকে যে এইটো বেয়া কাৰণ পিছলৈকে বেয়া অভ্যাস এটা হৈ যায় দিয়াচোন
হয় একদম ঠিকে কৈছা তুমি এতিয়া চাবা আমাৰ মানে সামাজিক মাধ্যমে বহুত মানে সহায়ে কৰিছে যেনেকুৱা ধৰা অ আমাৰ মানে দূৰ দূৰণ থকা মানে আমাৰ সমন্বয় বিলাকৰ লগত আমি ভিডিঅ কল কৰিবা দিব পাৰো বা এটা মেছেজ দিব পাৰো ফতক কে কিবা কাম কৰিলে হয়নেে নহয় কোৱাচোন তুমি নিজে।
সামাজিক মাধ্যমটো এনেকুৱা ধৰণে বেয়া। কিন্তু, মোৰ মতে ইয়াক যদি আমি নিজে ভালদৰে ব্যৱহাৰ কৰো। এইটো আমাৰ কাৰণে বহুত ভাল দিয়াচোন কিন্তু এইটো এতিয়া আমাৰ মানুহবোৰৰ ওপৰত কথা আমি ভালদৰে ব্যৱহাৰ কৰো নে বেয়া দৰে ব্যৱহাৰ কৰো।
হয় তুমি ঠিকে কৈছা যে তুমি নিজে সামাজিক মাধ্যমত জৰিয়তে আজিকালি বহুতো ধৰণৰ তোমাৰ মানে ধৰা বহুতো এপ আছে যেনে তোমাৰ ধৰা আমি আজিকালি ঘৰত বহি বহি মানে কাপোৰ লোৱা বা বস্তু বিলাক অৰ্ডাৰ কৰিব পাৰো বা মানে। পোৱা লোৱাৰ পৰা মানে।
এই সেই মানুহ বিলাক এতিয়া ধৰা বেছিভাগ গৰমৰ দিনতে এইটো আমাৰ কাৰণে ভাল। দিয়াচোন কাৰণ ইমান গৰমত আমি বাহিৰত ওলাই যাব নালাগে বজাৰলৈকেও যাব ন। আমি এনে বিভিন্ন ধৰণ বা কেতিয়াবা ধৰা আমাৰ ৰাতিয়ে কিবা এটা বস্তু তটো লগা হৈ গ'ল একদম জোৰ ৰে আমি এতিয়া বজাৰতো যাব নোৱাৰো ত সেইটো আমাৰ কাৰণে ভালে দিয়াচোন সামাজিক মাধ্যমটো আমি যদি ইয়াক ভালদলে ব্যৱহাৰ কৰো।
হয়, একদম ঠিকে কৈছা আৰু এতিয়া নিজ তুমি নিজে ভাবা ক'ভিড নাইনটিন সময়ত যেতিয়া কৰোণাত যেতিয়া কৰোণা হৈছিল বা লকডাউন হৈছিল তেতিয়া মানে ইমান দুই বছৰ দুটা বছৰ লক ডাউন হয় কিনে চবে ঘৰ বহিছিল তেতিয়া তোমাৰ ছাত্ৰ ছাত্ৰীসকলে অনলাইন ক্লাছ। জতে মানে জৰিয়তেো ক্লাছ কৰিব পাৰিছে বা মানে ভাল শিক্ষা এটা ল'ব পাৰি। যদি তোমাৰ যদি অনলাইন ক্লাছ নহ'লে হেতেন। সিহঁতে কেনেকে পঢ়িব পাৰিলে আৰু এবছৰ এনে লছ গছি গ'লে হয়।
সেইটোতো ঠিকেই, কিন্তু মানে মই যে ক'লো ইয়াক যদি আমি ভালদৰে ব্যৱহাৰ কৰো। ভাল বেয়া দৰে ব্যৱহাৰ কৰিলে বেয়া কাৰণ চাবা সেই লকডাউনৰ সময়তে যেতিয়া। তেতিয়াৰ পৰা ল'ৰা ছোৱালী বোলে মোবাইল পালে সিহঁতে মানে মোবাইলটোত ইমানেই সোমাই গ'ল যে তাৰে পিছৰ পৰা এতিয়া তোমাৰ তুমিতো দেখিয়ে আছা কিমানৰ ৰিজাল্ট বেয়া হৈছে এনেকুৱা নহয় হয়, যে বেয়া লৰা ছোৱালী বিলাক মানে পঢ়াত বেয়া বিলাকৰ মানে পৰীক্ষা বেয়া হৈ আ ভাল আছিল আগতে সেইবিলাক লকডাউনৰ পিছতো সেইবিলাক যাব ধৰিছে অকল মোবাইলটোত মানে ইমানেই সোমাই গৈছে, সামাজিক মাধ্যমৰ ভিতৰত ইমানে সোমাই গৈছ যে তেওঁলোকে নিজৰ পঢ়া শুনা সকলোৱে বাদ দি দিয়াৰ দৰে হৈছে।
হয়, তুমি একদম ঠিকে কৈছ তোমাৰ পঢ়া শুনাতো বাদ দিছে দিছে তোমাৰ মানে পৰিয়ালৰ লগত লগ সময় মানে কটাবও পাহৰি গৈছে মানে এনেকুৱা হৈছে, যে সামাজিক মাধ্যমৰ জৰিয়তে এনে সেই কাৰণে তেওঁ মানে সিহঁতে মোবাইল চাই থাকে মানে পৰিয়ালৰ লগত কথা বাতা এনেকুৱা মানে নায়ে আৰু মানে অকল সামাজিক মাধ্যমৰ ওচৰত মানে অকল ইনষ্টাগ্ৰাম টুইটাৰ বা তোমাৰ আজিকালিতো গেমবিলাক ওলাইছে নহয় ল'ৰাবিলাকৰ বিশেষকে পাবজি গেম সেইবিলাক খেলি কি আৰু চাবা আজিকালি মানে বহুতো আৰু এই গেমৰ কাৰণে বহুত তটো অ, মানে কি কয় চুচাইডো কৰি লৈছে, বা মৰিও গৈছে এনেকুৱা মানে খেলি খেলি হয় নে নহয় কোৱাচোন, বহুত ক কথা শুনিছো বাৰু এনেকুৱা আৰু
ম বহুত শুনাৰ লগতে মই দেখাও পাইছো, ই আমাৰ এই ইফালে এজনে এনেকুৱা চুইচাইদ কৰি দিছিল তাকো অকল গেমৰ কাৰণে তাৰ পৰা নপঢ়ে, এনিটাইম গেমটো খেলি থাকে, সেই মানে মাকহঁতে ম'বাইলটো লৈ ল'লে, তাৰ পিছত গেম খেল উপায় নাপায় সেনেকুৱা মৰিয়ে গৈছে। ত' ভাবা যদি আমি ইয়াক সঠিক ভাৱে ব্যৱহাৰ নকৰো আমাৰ বাবে আমাৰ জীৱনটোকে কাঢ়ি লৈ লৈচোন তেতিয়া হ'লে ইয়াক আৰু আমি মানে আমি নিজে বুজি কি যে আমাৰ কোন তোমাৰ বাবে ভাল কোনটো আমাৰ বাবে বেয়া
আমি আমি ইয়াৰ মানে সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰ কৰিম নে বা বা বেয়া মানে বেয়াই এইটো কৰিম, কিন্তু আমি যিমান পাৰো আমি সঠিক ব্ৱহাৰ কৰিব লাগে, হয় নে নহয় কোৱাচোন।
সেইটোয়ে কাৰণ, আ সঠিক ব্যৱহাৰ কৰিলে আমাৰ নিজৰ বাবেই ভাল, কাৰণ তুমি যেনেকে ক'লা ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল হ'ব, অনলাইন ক্লাছৰ লগতে এতিয়াই ধৰা এতিয়া কিমান মানে কিমান ধৰণৰ বিভিন্ন এনেকুৱা এপ ওলাইছে যোন বিলাক আমি যদি কিবা এটা নোৱাৰো আমি গৈ পেলাই চাব পাৰো, ধৰা চেট জি পি টি হওঁক বা গুগল হওক এ আই হওক বিভিন্ন ধৰণৰ বস্তু ওলাইছে, যে আমি যদি নোৱাৰো কিবা এটা, আমি এতিয়া বিচাৰি ফুৰিবই নালাগে, আমি লগে লগে ইয়াতে ফোনত চাই ল'লো, চচিয়েল মিডিয়া বিভিন্ন এনেকুৱা এপ ওলাইছে, য'ত আমি নোৱাৰ বস্তুতো লগে লগে পাই যাও, ত' আমি যদি ইয়াক ভালদৰে ব্যৱহাৰ ব্যৱহাৰ কৰো, ই ভাবাচোন ই আমাৰ কিমান সহায় কৰিব পাৰে।
হয়, একদম ঠিক হৈছে চাবা, আগৰ মানুহ বিলাকে মানে চিঠি লিখি কিনে বা পাৰ চৰাই ভৰিত বান্ধি কিনে দিছিলে, তাৰ কাৰণে বহুত সময় লাগিছিলে, কিন্তু আজিকালি এনেকুৱা নাই, আজিকালি এটা মেছেজ দিলেই মানে পাই যাব আৰু
কষ্ট কৰিব নালাগে আমাক চ'চিয়েল মিডিয়াটো আমাক ইমান সুবিধা দিছে, ত' আমি ইয়াক সদভাৱে ব্যৱহাৰ কৰ আপোনালোকে আৰু মেইনলী আমি এটা সময়ত মানে ব্যৱহাৰ কৰিব লাগে যে ইমানটাই আমি সেই ফোনটো চাইছোঁ, ইমান টাইম পঢ়-পঢ়িছোঁ, এ আমি মিলাই ল'ব লাগে, এনেকুৱা নহয় যে আমি এনিটাইম সামাজিক মাধ্যমতে সোমাই থাকিব লাগে, আৰু এনেকুৱাও নহয় যে আমি এনিটাইম কিব লাগে, মানে যিখিনি আমাৰ দৰকাৰ, ধৰা পঢ়াটো আমাৰ কাৰণে বেছি দৰকাৰ, ত' আমি এতিয়া পঢ়া বেছি টাইম দি কেনে, ইফালে সামাজিক মাধ্যমত কম টাইম দিব লাগে, ত' এনে এতিয়া যদি আমি মিলাই পেলাই চলো, আমাৰ নিজৰ কাৰণেই ভাল, আৰু যিহেতু আমাক কিমান সুবিধা কৰি দিছে আমাক সামাজিক সামাজিক মাধ্যমে
ধৰা তোমাৰ তিনি ঘণ্টা পঢ়ি ভালকে তাৰ পিছত এঘন্টা সামাজিক মাধ্যম বা ফোন চাই লোৱা শুবই হৈ যাব ন।
অ', সেইটোয়েইতো, আৰু আজিকালি অকল মানে নোৱাৰা বস্তুটো নহয়, এতিয়া ধৰা ইউটিউবতে কিমান আমি যদি কিবা এটা লেচন বা কিবা এটা চাবজেক্ট আমি স্কুলত বা কলেজত বুজি নাপালোঁ, তেতিয়া আমি যদি ইউটিউব এনেকুৱা বিভিন্ন ধৰণৰ শেষত যদি আমি চাওঁ যে, তে আমাক সেই বস্তুটো, সেই পাঠটো আমাক বুজাই দিয়ে কিমান ধুনীয়াকে। ত' আমি থৰিকে এ মানে ধৰা আমি পঢ়িও ল'লো, ইফালে যদি আমি যে পঢ়িব এতিয়া মন নাই দে, মুখস্থ কৰিব মন নাই, আমি এনেকে পাঠতো আকৌ এবাৰ বুজি ল'লো, তেতিয়া আমাৰ পঢ়াতে আমাৰ সুবিধা হৈ গ'ল।
হয় একদম ঠিক হৈছে, আৰু চাবা, আজিকালিতো ছেট যি পি টিৰ পৰা মেটাৰ পৰা আমি প্ৰশ্নও উত্তৰ বিলাকো পাই যাওঁ, বা গুগলৰ পৰাই আমি প্ৰশ্ন উত্তৰ বিলাক পাই যাওঁ, ইমান সহজ হৈ গৈছে। সামাজিক মাধ্যমৰ দ্বাৰা
সেইটোতো আমি ইয়াক ভালদৰে বছ ব্যৱহাৰ কৰিব লাগে, সময়ত ব্যৱহাৰৰ কৰিব লাগে। আমাৰ সকলো ভাল আৰু আমি ফোনত এনেদৰে গেম খেলাতকে আমি অকমান বাহিৰত গধূলি আমাৰ খেলিব লাগে তেতিয়া আমাৰ শৰীৰটোও ভাল হৈ থাকে এতিয়াচোন সৰু খেলি পেলাই কিনো আমি ধৰা ভাবিলো যে এই পাঁচ মিনিট কিতাপ খন থওঁ পাচঁ পাচঁ মিনিট গেমটো ৱে খেলিলো কেতিয়া আমাৰ পাচঁ মিনিট টো যায় পেলায় কেতিয়া এঘন্টা দুঘণ্টা ত হয় আমি নিজেই গ'ম নাপাওঁ।
হয়, একদম ঠিক কৈছা, সেইকাৰণে মানে আমি খোৱাবছ কি কয়, সামাজিক মানে মাধ্যমে বহুত সহায়ও কৰিছে আৰু উপকাৰ কৰিছে, অপকাৰ মানে অপকাৰিতা কৰিছে, উপকাৰ দুটাই কৰিছে আৰু এতিয়া চাবা তোমাৰ, আজিকালি ইমান চাইবাৰ অপৰাধ ওলাইছে বা এনু বা-বাএনেকুৱা স্কেম কৰা ওলাইছে মানে আৰু এনেকুৱা যে আমি মানে কাকো নিজৰ অ' টি পি দিব নালাগে আৰু। তাৰ কাৰণে যদি আমি অ' টি পি দি দিওঁ, ত' আমাৰ স্কেম হৈ যাব।
উম, সেয়েতো এতিয়া আমি নিজক বুজি পাব লাগে, নিজৰ কাৰণে সঠিকতো বিচ কৰিব লাগে সেয়ে আৰু বেলেগ একো কথাই নাই আমি মানুহ বিলাকে নিজৰ মানে হেৰি
হয় ঠিকে কৈছ, তুমি আমাৰ মানে আমি আৰু সঠিক ব্যৱহাৰ কৰিব লাগে আৰু আমাৰ ওপৰত নিৰ্ভৰ কৰে টো
উম, সেইটোৱে
উম, ন আজি তোমাৰ লগত মানে সামাজিক মাধ্যমত বিষয়ত কথা পাতি বহুত ভাল লাগিছে, আৰু
পিছলৈ আমি এনেকুৱা কথা পাতিব পাৰো এতিয়া
অ' অ' ঠিক আছে পাতিম দিয়া দিয়া ৰাখিছোঁ।